হেল্ল' হা কোৱা, পাই আছো।
হেল্ল' মোৰ ভইচটো ক' পাই আছে না?
অ, পাই আছো।
শুনি আছা ন' অ, দে
হ হা?
বাকী ক চলিছে জীৱনত? কিবা এক্সট্ৰা কিবা এ্টিভিটি?
এ, কথা মানে বাকী অ', অ', কোৱা-কোৱা।
কি কৈছা? কি কৈছা তুমি?
এই ফেনটো যে
আহৰে নহয় মোৰ মাতটো শুনা পাইছা আৰু
উম, ঠিকেই আছে। বুজিছোঁ বুজিছোঁ বুজিছোঁ, ঠিকে আছে।
ঠিকে আছে।
এই হেৰি এই তই হেৰিক চিনি পানা এই ৰেহান চিনি পানা? এ আমাৰ লগত যে হেৰি বিবি বৰাত পৰচে যে ৰেহানক চিনি পাই ৰেহান?
আহ চিনি পাওঁ। পাও - পাও।
ৰে ৰেহান -ৰেহানহ এই জিণ্টু হতৰ লগত যে বহুত যে আছিল যে ল'ৰাতোক চিনি পানা এই ডি ডি বৰুৱাত যে পঢ়ছিল যে?
অ' চিনি পাওঁ
অ, সেল সেইটো তাক লগ পাইছিলো যে অ, মই এ বহুত দিন হৈ গ'ল এ দুইমাহ মান আগত তাক লব আছিলে
আটচ
সি সি সি, সিটো আমাৰত লগত ত্বেলফতে পঢ়লাক না হেৰিত নাই পঢ়া। মানে এইটো কি কয় তাৰ পিছত এই পলিটেকনিক কৰলা হয় না ই, ই, ইলেভেনত হে প, পঢ়চে। তাৰ টুৱেলৱতে‌ এই পলিটেকনিক পঢ়ছি না
আহ, হয় চাগে দেই মই ইমান গম নাপা তাৰ কথা।
মানে এইটো কেইবছৰ হৈ গল ভালকে দুই, বছৰ তিনি বছৰৰ ভালকে না
দুই বছৰ হ'ব লাগে নিয়ম মতে
হা,
তিনি বছৰে চাগে
তিনি বছৰ মান পঢ়িব লাগিব, জেঠাই লৰা এটা পঢ়িছিল মানে, তিনি বছৰ পঢ়িছিল।
অ', হয় চাগে
তাৰো চেম হেৰি মানে বিষয় এইটো হেৰি কৰা নাই মানে টুৱেলভফৰ পৰা টুৱেল্ভ পাছ কৰাৰ পিছত গৈছে মানে মানে টুৱেল্ভ পঢ়ছি মানে টুৱেলৱ পাছ কৰাৰ পিছত গৈছে পাছ কৰাৰ পছৈ এম এ চাইন্সৰ ষ্টুডেন্ট আছিল মানে হেৰি নাই পঢ়া এইটো কি কয় এ এ বি এ এম এছ বি এছি বি এছি বি এছ চি নাই কৰা ডাইৰেক্ট মানে হেৰি পলিটেকনিক হা পলিটেকনিক পঢ়া পিছত এয়া হেৰি কৰি আছে অ', পলিটেকনিক পঢ়াৰ পিছত মানে পিটেকনিক পঢ়াকনা পলি গোটেই কোচ্ টো আৰু এটা কথা মই শুনিছো আৰু পলিটেকনিক ভাল বলে প্লেচমেণ্ট নাই ধৰি লোৱা তুমাৰ বহুত যদি পইচা আ হা মানে পইচা থাক মানে লাখৰ কথা হা পইচা মানে পইচাটো আছে সিহঁতৰ বৰ কিন্তু হেৰি কি ক পলিটেকনিক পঢ়া তাৰ পিছত আকৌ ভিটেক কলা হা পলিটেকনিক তিনি বছৰ পঢ়লাক হা তিনি তিনি বছৰ পঢ়াৰ পিছত হেৰি আমি মানে তিনিবছৰ কৰিলা, পলিটেকনিক কৰাৰ পিছত হেৰি একো ভাল চানস প ন কাৰণে আকৌ বিটেক লা এতিয়া বিটেক কৰা কমপ্লিট হোৱাৰ পিছত আকৌ এতিয়া এম এ, এম, টেক কৰ কাৰণে আকৌ হেৰি এমটেক কৰ কাৰণে গৈছি আকৌ ইমান পৰি আছিলোনে ই ইমান ফূট ভা়া আহিছে ন
বাপৰে, বাপৰে
মই ভাবছো ইমান যে পঢ়ি আছে পলিনি ক লাভ কি হ'ল এনে মিৰ্চা আছে পাছ পাৰ পিছ ডাইৰেক্ট বিটেক কৰি ল'ব লাগিছল হয় নে নহয়
অ' সেইটো পাৰিলয় কিন্তু ডাইৰেক্
তে কৰিব লাগিছিল পলিটেকনিকৰ এনে গল না তিনি বছৰ এনে বেছি গল না
অ' মই মোৰ লগ মোৰ লগৰ লৰা। পলিটকনিক হয়ে এনে মান যুনেক ছাপৰি ম আহানে চাপৰি মখাই পলিটেকনিক কৰা ৰেহানো এটা চাপি যিব ন
অ', অ',।
মানে চব মানে হেৰি আৰু, কি কবা মানে এ ইমান এটা ভাল লোৱা নহয় মানে, এই চব বাৰে সিহঁতে কাম নাই বৰ্তমান এনেই ঘূৰি সৰু সুৰা কাম কৰি আছে মই মাজতে ভাছিলোঁ পলিটেকনিক এন নেকি মেট্ৰিক দিয়াৰ পিছত ভাবচুলো বুজি পাইছা কিন্তু তাৰ পিছত মই ভালো হ'
অ', এ কিছুমান বস্তু ভাল
এ আচলতে আমাৰ ই যে, পলটেকনিক পঢ়াৰ পিছত একো ভাল হয় নে বি এ বি কম কৰাৰ পিছতে মে একেই আছে, আমি ইয়াৰ পৰাই আগবাঢ়িব লগাব নে কি কোৱা
আমাৰ চেমে আৰু
বাকী তোমাৰ কোৱা, কি কৰি আছা
মূৰ্তো গমে পোৱাচোন মূৰ্তো গমে পোৱাচন। শুনি আছা মাতটো?
উম বুজি পাইছ বুজি পাইছ।
অ' সেয়ে আৰু তোমি বুজি পাইছা?
তাকে আৰু কি কবি?
সেইটোৱে।
সৰু হৈ থাকোতে একো নিশিকিলোও নাই সেইটোও কথা এতিয়া আমাৰ কিবা এটা মানে কিব এটা স্কিল্ল বুজি পাইছ? স্কিল স্কিল পঢ়াতে বাে এটা স্কিল কি থব লাগে গৰমেন একমজাম কৰা ভালকে এটা স্কিল শিকি থৈ দিব লাগে স্কিল শিকিলে মানে ত' ভাল চান্স হয় মানে কিন্তু কি স্কেল শা সেইটোতো এটা কথা? ভাল চাই কিবা এটা শিকি থৈ দিবা লাগে সেইে বহুত মানে পিছলে আৰু এটা
অ' সেইটোৱে।
এ আ আৰু। ক'ত পিছে -পিছে এইকদিন হেৰি কত ঘৰ ঘৰৰ চাইড আছে ন ক'বাত ক'বাত ক'ৰবাত গৈছা মানে? ঘূৰবা চুবা কৰ'বাত ফোৰবা চুবা আচে নেকি কবাত এইটো মাহ কবাত?
নাই।
পিকনিক চিকনিক কিবা পিকনিকটোতো ঠাণ্ডা দিনতহে হয়। ডিচেম্বৰ ডিচেম্বৰ জানুৱাৰী সেইখিনি সময়ত হয় পিকনিক আমাৰ পিকনিকৰ চিজ নহয় না এই এইখিনি আমাৰ কি হৈছে না ধুনীয়া মানে এটা নিজৰ চজৰ জেগাত যোৱা পেলাই না ঘা চা ধুবাইহে পাৰি। তাতে যাই পেলাইা ধৰি লও মাংস চাংস লৈ গ'লা। পুৰা গলা খালা ভাত চাত খ দিগদাৰ।
সেইটো হয় বাৰু।
পাৰি পাৰি অ' সেইটোৱে আমি একদিন গৈছিলো না।
কৰিম দে আহি দিম গোটেই লগৰ বিলাকে আহিম খোৱাত ধুনীয়া ছে চাম এ মাংস আৰু ৰুটি চুটি লৈ যাম। ঘৰত বনাই পেলাই।
অ'
মাংস ৰুটি ব্ৰইলাৰ মাংস পৰা ভাজা ফ্ৰাই কৰা মাংস আৰু লৈ যাম সে নিজৰ গা চা ধুই পেলাই ধুনীয়াকে খাইলৈ ওলাই দিনত দুপৰীয়া হ'লে হ'ল। ইমান হেৰি ৰাতিপুৱা যায় লাভ নাই কাৰণ ৰাতিপুৱা যাই কি কৰিবা?
গম পাইছো দুপৰ খোৱা টাইমট গেলেই হ'ল।
সে' ভাতো বনাব লাগিব কিবা কৰিব খৰীও সৰিয়ও কাটিব লাগিব কিবা এ দিনত গ'লে হ'ল বা হৰি এইঘাৰ তা চাৰে এঘাৰটা বাৰটাত গলে আৰু আৰাম চে ঘূৰি পেলাই সন্ধিয়া গুচি আহিলে
ডাইৰেক্ট বনাই লৈ গেলি হ'ল ঘৰৰ পৰা সোনকে খাম।
সেইয়া আৰু।
সেইটোয়ে আৰু গেলে হ'ল সেনেকে চবে মিলি।
নাই মিলালে হ'ল আৰু। গৰমৰ দিনক দিনে বাঢ়ি যাই আছে নহয় এইটোৱে কথা গৰম ইমান বাঢ়ি যাই আছে। সহ্য কৰিবা নোৱাৰে আৰু সৰু ছলি মানে সৰু ছোৱালী আৰু মোৰ ভাগিনতা এটা মোৰ এ মোৰ ভাগিন
বাজু।
নাজানা-নাজানা না জানা মানে এই তাৰ এই স সৰু ছোৱালী বিলাকৰ কথা কৈ আছো যিবিলাক সৰু ছোৱালী যেন বেছি গৰম বে আমাৰ আমাতকে কেনেকা থাকবো দে ইমান গৰমত কেনে থাকে দে? সেনতেটো ভালকে কোনেও লবা নৰা খালি কান্দিয়ে থাকবো খালি যদি গৰম লাগচি কিবা লাগছি। যোনে মানে যোনে কথা কবা আৰু সেইটো কব ষোনে ধৰি লোৱা অকল খজকাঢ় পাছে মখে যদি মাত নামাতে মানে মাত মাতবা পাৰা নাই মানে মাত উলোৱা নাই তাৰ
অ',
কান্দি কান্দি মাকক দিষ্টাব দি থাকব আৰু ভাগিনটা এতে আহি ই সি একো দুখ পাই যাই মাথা চাথা ফুলি যায় হা একো নাকান্দে একো নাকান্দে দে অকল হেৰি যদি কিবা গৰম চৰম বেছি তেতিয়া অলপ চলপ কান্দব কিন্তু বহুত ষ্ট্ৰং হয় মানে থাম আমি পিছতহে গম পাওঁ সি দুখ পোৱাৰ পিছত গম পাওঁ যে তাৰ কিবা হৈছে বুলি নাকান্দে চলি কান্দিলেহে গম পাম যে নাকান্দে গোটেই মাথাত ফুলি ফুলি যায়। ক'বাত যোৱাৰ দুখ পাই যায় মাথাত থাপ কে লাগি যায় উৱালে চুৱালে নিজে মাৰি দিয়ে। দুখে নাপায় নাকান্দে যে
অ, অ, সেইটো হয় কিছুমান চলি নাকান্দে কিন্তু।
কেইদিন মানৰ পিছত চালা মুকে মাৰিব ময়ে দুখ পাম নেকি মোৰ সেনেহেন লাগে, ধাপ ধূপ মাৰি দিয়ে ইমান ষ্ট্ৰং। নাই মই সেইটোয়ে যে আজিকালি সৰু ছোলী মাসান কিয়ে বা গম নাপাওঁ অকল আৰু কথা কোৱা নাই এ আৰু বহুত চলি আছে মানে বহুত ষ্ট্ৰং আগত বা বহুত চলি মানে আমাৰ যেনে ধৰি লোৱা বহুত চলি কান্দে মিলি কান্দেই নেকি পুৰা এডভান্স হৈ গৈছি এয়াই যোগেদি জন্ম হৈ হৈছে নেকি বে এ আই এ আই এ আইৰ কিবা প্ৰভাৱ পৰিছে নেকি সৰু বাচ্ছা বিলাকৰ উপৰত এ আই?
পাব পাৰে দেই এই আজিকালি চলিৰ উৎপাত সেনেহেন
এয়াই কিবা বেলেগ প্ৰভাৱ পৰাইছে নেকি প্ৰকৃতিত সৰু বাচ্ছাৰ।
ঠিক নাই আজি কালিৰ যুগ
নাজানো আৰু দে ডুব পালে নহ'ব এইটো ডুব পোৱাৰ চফ্টৱেৰ টো যানানে
সেইটোৰে
আৰু বাকী কোৱা কোৱা তোমাৰ কি চলি আছে কোৱা বাৰু।
মোৰো কি আৰু হাই সেনকে আছো মই, ময়ো সেনকে আছো। ঘৰতে তোমাৰ দৰে। হয়।
অ'। তাকেই। অ' কৰোবাত যাব লাগছিল আৰু আমি চবেই মিলি উম।
সেইটোতো যাব লাগছিলে কবাত চবেই মিলি।
এ মই ভাবি আছো আগৰ যুগতেই ভাল আছিলে আমি স্কুলত পঢ়া যুগতোৱে বেছি ভাল মানে যেনেকে এতিয়াতে ন, আগতে কিমান মানে ইনজয় কৰিছিলো এমান এনজয় কৰিছিলো যে মোৰ এতিয়া মানে কলে কলেজতো মই এনজয় কৰা নাই মোৰ যিমান স্কুলত ত এনজয় কৰিছিলো।
অ, সেইটো হয়
স্কুলত ইমান মানে ধৰিলে ইমান ভাল লাগিছিল ইমান হেৰি মানে আছলি জীৱন আৰু এই চলি মাখাৰে বুজি পাইছা না। যোনবিলকে স্কুলত পঢ়ি থাকে তেওঁহতৰ তামাম এনজয় কৰে, মানে ভাবে যে এ মানে দিদাৰ পঢ়া এক দুই ঘণ্টা পঢ লাগে এতিয়া আৰু এই এ সেইখিনিয়ে বে খেল গছ এই বহুত ভাল লাগি আৰু আগতে
উম, সেইদিতি টাইম মোৰো আছিলে।
মইতো ইমান ক্ৰিকেট ভালকে নাজানো আৰু খেলবাগ কিন্তু হেৰি আমি ফুটবল খেলছিলো ফুটবল।
অ ফুটবল
মই ক্ৰিকেট ইমান ভালকে খেলিবা নাজানো খেলবা ভালকে নাজানো মই নাজানো মোকো ণে ধৰব ন কিু অ ফুটবল খেলছিলো আমাৰ কাৰণে এখন গ্ৰাউড আছিলো আম হে চ আছিলো ে এনেুৱ এইটো ছিক্স মাইলৰে এইটো যে আমাৰ ডৰ পিছৰ এইটো যে ভয়াপি যে এ হেৰি ইফালে আগতে অ বিয় পি চাইে তাৰ জেগাৰ নাম আছে ই নাম চচত চচলৰ াইড আহিছিলো আমি তাতে এখন ধুনীয়া ডাঙৰ এ খখন পাৰ্ আছে তাতে আমি খেলিছিলো এ মজা লাগিছিলে সন্ধিয়া সন্ধিয়া যিমান লা আজিকালি নাই খেলা ধূলা নাই দে কটো নাই কোৱা, আগৰ জীৱনটোৱে মানে সৰুৱ শহতে জীৱনটোৱে ভাল আছিল সঁচাকে দেই যেতিয়া যি মন যায়, বহুত ভালেই
উম
এইটো নহয় যে এতিয়া এতিয়া মানে বেছিকে ঘূৰা খেলা হয় খেলাটো নহয় খেলাো কম হয় এতিয়া ঘূৰা মেলা মুখা আগতে ঘূৰা মেলা মুখা ইমান নাছিল, আমি যেতিয়া ক্লাছ ফাইভ ছিক্সত আছিলো এতিয়া ইমান ঘোৰা মেলা মখা নাছিল কিন্তু এতিয়া ঘোৰা মেলা মখা, পৰ হৈ আছে হেৰি খেলা নাই তেতিয়া খেলা আছিলো যে।
সটোো
আজিকালো খেলাতোৱে মই ভাবিছিলো কিন্তু আজিকালিতো খেল পা ইমান কোনো হেৰিও নাই শোননবাই চালিব আহিব নেকি এতিয়া নাই নাই এতিয়া কথা আৰু নিজৰো ইচ্ছা নায খাল পা কিন্তু এতিয়া ঘোৰা মেলা মখা বেছি হয় খেলা
অ এটা পুৰাটো বেছি আৰু খেলা ধূলাতক